শুনিছে?
হয়, হয়, শুনি আছোঁ মই।
হয়। তেতিয়াহলে আমি আজিৰ যোনটো বিষয় লৈছো অ, আমি দৈনন্দিন জীৱনটো কেনেকে আমি পাৰ কৰো? সেইটো বিষয়ে কথা পাতিম, হয়।
লগতে মই এতিয়া, হয় কওঁকচোন। মানে দৈনন্দিন জীৱন বুলি ক'লে আমাৰ যি মানে যিবোৰ আচাৰ - ব্যৱহাৰ বা লগতে আপোনাৰ যিবিলাক অভ্যাস সেইবোৰৰ লগতে জড়িত আৰু।
হয়। তেতিয়াহ'লে আপুনি আৰম্ভ কৰিব পাৰি তেতিয়াহলে হয়।
হয় হয় হয়, আৰম্ভ কৰিব পাৰি তাকে তাকে মানে এ দৈনন্দিন জীৱন তো আচলতে আমি যেতিয়া সৰুকালত এ কিছুমান আমি পঢ়িব গ্ৰামাৰত পঢ়িছিলোঁ বা কিবা পঢ়িছিলো তাৰে পৰাই মানে বস্তুটো শিকিছোঁ আৰু প্ৰথম যে দৈনন্দিন জীৱনবিলাক বস্তু এটা আছে মানে বা এইবোৰ আমি যে বাসৰ জৰিয়তে মানে পিছলৈকে ভৱিষ্যতটো গঢ়িব পাৰি দৈনন্দিন জীৱনৰ লগ এ মানে ভিতৰত তেত এ সেইবোৰ বস্তু আমি সি সৰু কালত শিকিবলৈ পাইছিলোঁ আৰু। এতিয়া অ লগতে আপোনাৰ আপুনি ক'ব নেকি আপোনাৰ দৈনন্দিন জীৱনত কি চলে বা ৰাতিপুৱাৰ পৰা আপুনি কেনেকে কি কৰে?
হয় অ সেনেকাটো বিশেষ এনেকা নাই মানে ক'ব গ'লে, ত' যেনেকৈ নৰ্মেলি যোন ত যোন সাধাৰণ মানুহবিলাক যোনটো কাম কৰে বা যেনেকৈ দৈনন্দিন জীৱনটো পাৰ কৰি যায় সেনেকাই আৰু মোৰো সেনেকাই।
হয়।
তো ৰাতিপুৱা উঠো, উঠাৰ পিছত আৰু সেইবিলাকে অ অলপ মানে নিজৰ গা পা ধুই তাৰপিছত ফ্ৰেছ হৈ চাহ - পাহ খাই কিনি অলপ নিজৰ কাম কৰিবলৈ লওঁ যোনবিলাক আমাৰ কাম থাকে ত' এইটোৱে। আৰু ভাত - পানী খোৱা হয় দিনত। উহু, ভাত খৰচা আগত দি ৰাতিটো ভাত খাওঁ এনেকা টাইপ আৰু কিবা কামত কৰ'বাত ঘূৰিব ফুৰা বা ক'ৰবাত যাব হ'লে যাওঁ কামো থাকিলে বাহিৰত যাওঁ। বজাৰ কৰি আহোঁ সেনেকাই, ত' এনেকাই আনেক কেতিয়াবা বজাৰ কৰিব যাওঁ আমাৰ স সপ্তাহী বজাৰ হয় ওচৰতে ডাঙৰ বজাৰ। তাতে গৈ কিনি আমি বহুত সেনেকৈ শাক - পাচলি বা চবজি বা আমাৰ অ যোনটো বা থলুৱা খানা খোৱা যোনবিলাক আমাক যোনটো লাগ লাগতিয়াল বস্তুবিলাক আমি এইবিলাক কিনা হয় আৰু তাৰ পৰা লৈ আনো বজাৰৰ পৰা। আৰু এনেকা দেখা পালে এহ ভাল মাংস বা মাছ এনেকা কিনি আনো ত' এইবিলাকে খাওঁ আৰু যেনেকৈ মই বনাই বনাই ভাল পাওঁ আৰু খানা বনাই কিনি সেনেকা, ত এনেকাই বনাই খোৱা হয়।
অ' আৰু আপোনাৰ দৈনন্দিন জীৱনত আপুনি মানে খানা বনোৱাৰ উপৰিও লগতে আপুনি গান - চান বা কিবা ডাঞ্চ বা কিবা বেডমিণ্টন, ফুটবল এনেকুৱা কিবা খেলা নেকি?
হয়, অলপ নিজৰ নিজৰ দেহাটোতো ত ৰাখিব লাগিব ভালকৈ এইটো আমাৰ যোনটো শৰীৰ চৰ্চা, শৰীৰ চৰ্চা তো কৰিব লাগিব ত' সেইকাৰণে মই আবেলি সন্ধিয়া টাইমত মই যাওঁ খেলিবলৈ। আমি ফুটবল খেলোঁ, আমাৰ যোনটো হয়, ফুটবল অলপ খেলি আমাৰ অলপ শৰীৰ চৰ্চা কৰা হয় তাৰপাছত নহ'লে এনেই এনেই ফ্ৰী টাইমত আমি যোনটো থাকা টাইমত মই অলপ গান - চান অলপ গাওঁ আৰু গান মিউজিকত লগত মানে মই অলপ জড়িত আছোঁ মানুহ মই ত' সেইবিলাকে এইবিলাকে কৰা হয়। বাঁহী-বাঁহী মই বজাব ইমান নোৱাৰো, অলপ-অলপ বজাওঁ আৰু অলপ চলপতো। তহ'লে মই ভাল ব মই এনে গিটাৰহে বজাওঁ একচুৱেলি।
আপুনি গীটাৰ বজাব জানে?
হয়-হয় গিটাৰ বজাওঁ তাৰপিছত মই আমাৰ যোনটো আমাৰ যোনটো ট্ৰেডিচনেল নামৰ যোনটো আছে ড্ৰাম খাম বুলি কয় আমি হয়। তটো বড়ো জাতীৰ যোনটো খাম বুলি কয় ড্ৰামটো ডাঙৰ ড্ৰাম। সেইটো বজাওঁ মই হয়। সেইটো বিহুৰ টাইমত ত আমি যোনটো বৈছাগু বুলি কওঁ ত' বিহু টাইমত হয়- হয়। বিহু টাইমত আমি এইটো খামটো বজাই আমি গান গাওঁ বা বিহু মাৰি আহোঁ আৰু। বিহু মাৰা হৈ যায় সেইটো লগতে।
অ', আৰু লগতে আপোনাৰ আহ মানে য আজিটো আপুনি ধৰি লওঁক ব্য কৰ্মব্যস্তৰ মাজত আছে বা আপুনি জিতা, মানে ৰবিবাৰ দেওবাৰ বা অন্য অন কোনো বন্ধ বাৰত মানে কিবা আপোনাৰ দৈনন্দিন জীৱনটো স সাল-সলনি হোৱা দেখা যায় নেকি অলপমান?
হয়। যেতিয়াবা মানে লগৰবিলাকৰ লগত ওলাই যাওঁ কেতিয়াবা বা, লগৰ হয়, ফুৰিবলৈ যাওঁ হয়-হয়। লগৰ ঘৰত যাওঁ কেতিয়াবা আলহী খাবলে মাতে বা আমাৰ মোৰ ঘৰতো আহে সিহঁতে। ত' এনেকাঁ ইয়াত আহা যোৱা এনেকুৱা হয়। তাৰপিছত যেতিয়া অলপ গৰম দিন আহে বা গৰম দিন থাকিলে আমি ফুৰিব যাওঁ। অলপ ওচৰতে আমাৰ ওচৰতে জাগা আছে মানে, এনেকে পানী থকা জাগাত আমাৰ অৰুণাচল ফটেশ্বৰৰ আমাৰ সীমা হয় আমাৰ জাগাটো।
হয়-হয়।
ত' তাতে মানে ভাল নতুন-নতুন পানী মানে ধুনীয়া আৰু। পিয়ৰ যোনটো চাফা পানী এনেকা আহে হয়-হয়। হয়-হয়। যোনটো প্ৰাকৃতিক দৃশ্য আহে সৌন্দৰ্য এইবিলাক আমি উপভোগ কৰিব যাওঁ তাতে। আৰু গা ধুওৱা হয় আৰু আমি সাঁতুৰিব যাওঁ।
হয়-হয়, আৰু আপুনি লগতে আজিকালি আমি দেখি আছোঁ। ইউটিউব বা অন কোনোবা মানে সামাজিক মাধ্যমত মানে আমি, কিছুমান পডকাষ্ট দেখো, যে, য'ত আমি য'ত নেকি আমি কিছুমান সফল মানুহৰ দৈনিক সৰজা আমি মানে দেখিবলৈ পাওঁ তাত মানে। আপুনি, এনেকুৱা কিবা চাই আপোনাৰ জীৱনত কিবা সাল- সলনি হোৱা দেখা পাইছে নেকি?
হয়। এনেকা-এনেকা বিশেষকৈটো মই ইমান পডকাষ্ট নাচাওঁ যেতিয়া মই অলপ ডাঙৰ মানুহ বা এনেকা পডকাষ্ট আহে তেতিয়া চাওঁ অলপ। ত' এনেকা, পডকাষ্ট মই এটা মোৰ মনৰত আহিছে এটা পডকাষ্ট মই চাইছিলোঁ। যেনেকৈ, আমাৰ যোনটো আমাৰ অসমৰ এটা পৰীক্ষা আছে ডাঙৰ পৰীক্ষা, যোনটো বুলি কয় অসম লোকসেৱা আয়োগৰ। আহ, অসামৰিক যোনটো অসামৰিক অ' সেৱা পৰীক্ষা আছে। সেইটো মানে সফল হোৱা আয়োজন শিক্ষক অ' জোনটো ছাত্ৰ আ,
হয়।
তেখেতৰ মানে নিজৰ আ, যোনটো জীৱনৰ বিষয় অ' দৈনন্দিন জীৱনৰ মই সেইটো লৈ মানে বহুত মই উৎসাহিত হৈছিলোঁ। যিটো পডকাষ্টটো চাই ত' সেনেকাই এইবিলাক পডকাষ্টটো মানে মোকো নিজকে উৎসাহ দিছে আৰু কেনেকে কষ্ট কৰিলে মানে নিজৰ ফলটো পোৱা যায় বা কেনেকৈ তেখেত তেখেতে ইমান কষ্ট কৰি আহি ঘৰৰ, আ, যোনটো অৱস্থা। ত' ঘৰৰ অৱস্থাও ভাল নাছিলে। তথাপিও তেখেতে বহুত কষ্ট কৰি আহি এইবিলাক পৰীক্ষাটো পাছ কৰি কিনে এটা ভাল এ চি এছ বিষয়া এনেকা হোৱা মই মানে দেখিছোঁ বৰ দেখা গৈছে আৰু পডকাষ্টৰ জৰিয়তে। ত' এইটো দিখা পাইছোঁ আৰু ত' সেইটো মোক বহুত উৎসাহ উৎসাহ কৰিছে মোৰ মনতো।
তাৰ লগতে আপোনাক অনুপ্ৰেণিত কৰিছে আৰু জীৱনত।
হয়। ঠিক কৈছে আপুনি, ঠিকে অ', ঠিকে তেতিয়াহ'লে হয়।
মই আপোনাৰ মানে যিবোৰ আপোনাৰ মানে ডেইলি জীৱনটো চালোঁ। আপোনাৰ আৰু মোৰ প্ৰায় এক একেই মানে মানে একদম মানে মিলিছে আৰু লগতে আপোনাৰ মানে আপুনি যেনেকে গান গাই। মই সেনেকে দবা খেলো এ দৈনন্দিন জীৱনটোত আৰু দবা খেলিলে, অলপ বুদ্ধিমত্তাটো অৰ্জন কৰা বুলি শুনা যায় আৰু সেইকাৰণে খেলা যায় অলপ। হয়, লগতে মই আপ আপোনাৰ আপুনি যেনেকে ফুটবল খেলে দৈনন্দিন জীৱনত সেনেকে মই ক্ৰিকেট খেলিব যাও অলপমান। অ', আৰু সন্ধিয়া অলপ খোজ কাঢ়িব যাওঁ হয়, হয়, অ', তাতে তাৰমানে আমি ইয়াৰ পৰা এটাই বুজিলোঁ যে আমি দৈনন্দিন জীৱনটো যিমানে অভ্যাস বোৰ ভালদৰে ৰাখো সিমানে আমি জীৱনটোত আগবাঢ়ি যাব পাৰো। আৰু আপোনাক এটা কথা সোধোঁ ৰ'ব মানে আপুনি দৈনন্দিন জীৱনত মানে আধ্যাত্মিকতাৰ ফালৰ পৰা। মানে ভক্তি ভাৱ কিবা আপোনাৰ আছে নেকি অন্তৰত মানে পূজা-পাতল কৰে নেকি আপুনি?
হয়, এইটো ক'ব গ'লেতো এতিয়া এতিয়া ইমান কিবা নকৰো আৰু। এনেই পূজা-পাতল মই ইমান নকৰোঁ বাৰু যোনটো আমাৰ ঘৰত মানা যায়। ত' মই ভাবি লওঁ যে কোনোবা এটা কৰিলে হৈ যায় ঘৰত বা এইটো নিজৰ মনৰ কথা হে যোনটো আপোনাৰ মনটো যদি ভাল থাকে বা চাফ থাকে আপুনি পূজা-পাতল নকৰিলে হৈ যায় মোৰ মতে দেই। মই মোৰ নিজৰ যোনটো আমাৰ মই যোনটো কথা চিন্তা মই চিন্তাধাৰা কৰিছো। যদি আপুনি কা-কাৰো যদি বেয়া আপুনি যদি নিবিচাৰে আৰু নিজৰ ভ ভাল বা বেলেগৰো ভাল বিচাৰে ত' এতিয়া মানে একো পূজা পূজা-পাতল কৰা একো মানে নাই আৰু জৰু নহয় আৰু জৰুৰী নহয়, এনেকে মই ভাবি লওঁ এইটো মোৰ নিজৰ চিন্ত ধাৰা। ত' চবৰে বেলেগ মানুহৰ বেলেগ বেলেগ থাকে চিন্ত ধাৰা বা নিজৰ কোনোবা নিজৰ মনৰ শান্তিৰ কাৰণেও কৰে কোনোবা পূজা পাতো কিবা এটা আমাক কোনোবা আহি বা ভগৱান ঈশ্বৰে আমাক কিবা এটা দিব বা আমাক বৰ এনেুৱা কিবা দিব বুলি নিজৰ মনৰ ইচ্ছা আৰু। যোনে কৰে ত' এইবিলাক নহয়। ত' আৰু মনৰ ইচ্ছাটো এইটোৱে কোনোবা মানে ভাল মনটো শান্তি কৰিবৰ কাৰণে মন্দিৰত যায় বা এনেকা যায়। ত' মোৰো এনেকাই যায় মইো মন্দিৰত যাওঁ কিন্তু মই এনেকা পূজা-পাতল কৰাটো কৰাত মই ইমান জড়িত নহয় আৰু তথাপি মই মন্দিৰ যাওঁ মন্দিৰ গৈ মুনি চাই আহোঁ বা মই উপভোগ কৰোঁ মন্দিৰত কেনেকা মানুহবিলাক কেনেকা কি কৰে। ত' এইবিলাকে আৰু মই নিজৰ শান্তি ল'বলৈ যাওঁ মন্দিৰত মনটো শান্তি কৰিবলৈ কাৰণে। সেইবিলাকে ত' আৰু মনটো শান্তি
তে মানে হয় হয়, আপুনি লোকসেৱা আয়োগৰ কথা যে কলা, আপুনি ইয়াৰে প্ৰস্তুতি চলাই থকা যেন মই অলপ অনুমান এটা পাইছোঁ, আপুনি ইয়াৰ বাবে কিবা এ মানে কেনেকে প্ৰস্তুতি চলাই আছ, দৈনন্দিন জীৱনত?
হয় বৰ্তমানটো মই ইমান প্ৰস্তুতি কৰা নাই এতিয়া, যো টো, ' এইটো বছৰ মই এইটো বছৰ মই এইটো মই স্কিপ কৰি দিছোঁ এইটো বছৰটো মই নহ'ব বুলি। তো আগতে মই দিছিলোঁ, আগতে মই ভালকৈয়ে দিছোঁ, আ মই অ যোনটো আমাৰ লিখিত পৰীক্ষালৈকো গৈছো মই। হয় হয়, অ আজিলৈকে মই মৌখিকলৈকে যোৱা নাই বাৰু, ত লিখিতলৈকে গৈছো, অ মই তিনিবাৰ মান মান তিনিবাৰ মই লিখিত পৰীক্ষালৈকে গ'লোঁ, ত এইটো বছৰ মানে মই অলপ স্কিপ কৰিছোঁ, মোৰ পাৰ্চনেল অলপ মানে নিজৰ প্ৰব্লেম বা আমাৰ এবাৰ মানে অলপ অ পৰীক্ষাটো অলপ বেছিও টান হৈ গৈ আছে বা কম্পিটিশ্যনটো বেছি হৈ গৈ আছে যোনটো মানে এইটো বছৰত আৰু আমাৰ পষ্টো কম আছে, যোনটো হয়
হয় আপুনি দৈনন্দিন জীৱনত মানে আৰু ইয়াতকৈ বেছি চেষ্টা চলাব লাগিব আৰু ইয়াত কে বেছি পৰিশ্ৰম কৰিব লাগিব যেন পায় নেকি আপুনি?
হয় এনেককা লাইফ পাইছো মই আগতে যিমান পৰিশ্ৰম কৰিছো তাতকৈ বেছি কৰিবই লাগিব যোনটো আ যোনটো বিচাৰা, যোনটো আপুনি যোনটো বিচ বিচাৰি আছে বা মই বিচাৰি আছোঁ সেইটোতো বহুত ডাঙৰ পৰীক্ষা হয়। তো' সেইকাৰণে আৰু আৰু বহুত কষ্ট কৰিব লাগিব। আৰু এইটো ভাবোং কষ্ট কৰিয়ে আছোং বা কৰিলেও আৰু অলপ আমাৰ যোনটো লাকফেক ক্টৰ বুলি কয়, সেইটো লাক ফেক্টৰো মেটাৰ কৰে আৰু এইবিলাক পৰীক্ষাত। ত অ' ভাগ্য হয় হয় ভাগ্য এটা লাগে, সেইটোৱে অ' এনেকাই আৰু তো, হয় হয় সেইটোৱে। তেতিয়াহ'লে আমাৰ সময়টো হৈ গৈছে নেকি ডাঙৰীয়া?
ঠিক আছে বাৰু দাদা, আমি সেই কৰোঁ আৰু অ' অ' ঠিক আছে হয়। ধন্যবাদ অ'।